হেল্ল'?
হেল্ল', শুনিছা?
শুনিছা?
অ' কি কৰিছা?
চাগে ন? মই এনে আছো।
মই জানানে অঠনিৰে পৰা মোবাইলটো চাৰ্জত দি ৰখি আছো হা'।
অ' তাৰপৰা চুইচ দিয়া নাই হয়নে?
মই চুইচেই দিয়া নাছিলো অ'।
উম।
তোমালৈ ফোন কৰোতেই মই তেতিয়াৰ পৰাই দি আছো। কিন্তু মই চুইচেই চুইচেই দিয়া নাই এতিয়ালৈকে। একেবাৰেই কম পাগল নহয় নে মই?
অ'
পাহৰি থাকিলো। এতিয়া মোৰ আকৌ ৰখি ৰখি আমনি লাগিছে, কাৰণ ইয়াত মানে মোৰ এক্সচেঞ্জ বোৰ্ডও নাই ন? তাৰ এক্সেঞ্জ বৰ্ড আছিলে ওচৰতে, এতিয়া মোৰ ইয়াত ৰখি থাকিবলৈও মন যোৱা নাই। অঠনিৰে পৰা কিমানখিনি হৈয়ে গ'লহেঁতেন। ন?
অ'
কিছুমান কথাত নিজৰ ওপৰতে খং উঠি যায় মানে।
অ'
আৰু ফেনখন ইমান মানে চাৰজত লগাই ৰখি থাকিলে ফেনখনো মানে গাত নপৰে
হা
এ বে বেলেগ আৰু অশান্তি অথনিৰে পৰা এনেই এনেই অশান্তিখনত ৰখি থাকিলো চাই। চাৰ্জ নিদিয়াকে।
চুইছ টুইছ নিদিয়াকে।
না
তুমি কি কৰিছা?
অ
বাদ দিয়া চাৰ্জ আহি গৈ চুইছ অফ হলে হ'ব আৰু।
উম।
পুৰা আমনি লাগিছে ৰখি ৰখি।
তাকে।
এতিয়া মা দেতা এটাও ঘৰত নাই।
ক'ত গল?
মা মুহেতৰ ঘৰলৈ গৈছে, দেতা কবালৈ গ'ল।
অ অ।
তুমি ভন্টিৰ নাম্বাৰ টো লৈ ললা?
অ।
অ এনেই তোমাৰ তো চাগে ৰিচাৰ্জ নাই ন?
এ ৰিচাৰ্জ নাই ৰিচাৰ্জ নাই।
আৰু মানে
কোৱা?
এই আমাৰ খুচি পা শান্তি নাইকিয়া হৈছেগে আওঁ।
কি হৈছে, কি কৰিলে?
এই ইয়ে মাত্ৰ মই আগফালৰ পা বস্তু বস্তু সামৰি আহি আছো।
অহ।
আগফালৰ লোহাৰৰ গেট খন খুলি থৈ দিয়া আছিলে।
অহ।
এই হাবিৰ নিচিনা মানে ফুলনি নিছিনা যোনকন যে আমাৰ আগফালে দেখিপাই নহয়, বাঁহ যে সৰু সৰু বাঁহৰ পুলি যে আছে। বাঁহ গছজোপা যে অকমানি অকমানি। গাৰ্ডেনবিলাকত যে লগায়। তাপা তোমাৰ সেইকাৰণে ফুলচুলৰ সেইকাৰে কৰবাৰ পৰা নিগনি নে চিকা এটা ওলাই আহিলে হবলা। ইষ্টেপপা জাপ মাৰি তাৰে থেলি গৈ মই বোলো হল আৰু আজি। কেনেবাকে যদি এইফালে দৌৰিবলৈ হয় মই বোলো কিমান দূৰ দৌৰিব লাগিব মই তাই পোকৰে পোকৰে পাতা নাই আৰু।
অ তাৰপিছত?
তাপা ভাবিলোঁ মইও জাপ আও দৌৰ মাৰি আহিলো দৌৰ মাৰি আহি ঐ যা যা বুলি কলো। তাহাতিও উৎপাত কৰি পেলাই যোৱা নাছিলে তাপা গৈছেগে যেন তেনে। মই বোলো ভাগ্য ভাল আজি বাছিলো।
হে
ৰাতি হলে নিগনি খেদাই ফুৰিব ভিতৰত। জেঠী খেদাই ফুৰিব পোক ওলালে পোক খেদাব। আগফালে তাই থাকিলে ছাগলী আহিব নহব গৰু আহিব নহব।
অ, বেলেগ দেখোন একে।
উম, বৰ বেলেগ উৎপাত তাইৰ।
মই এইয়াত ঘৰত।
শিউমনি
মোৰ ইয়াত ঘৰত যে এনেই থাকিলেও মোৰ ভাল লাগে। কিন্তু হোষ্টেলত মোৰ কিবা এ এখন এতিয়া সেইদিনাখন আহিছিলোঁ, তিনদিনটো গ'লেই সেনেকুৱা গমেই নাপালো কেনেকে গ'ল।
হোষ্টেলত মোৰ এদিনেই নাযায় নোপোৱ লাগে।
অ।
হা?
অ বুলি কৈছে।
মোৰ সঁচাকে কেতিয়া যে কমপ্লিট হব!
আৰু দেৰ বছৰ আছে নেকি ন তোমাৰ?
অ দেৰ বছৰ।
মই অকলে থাকিলেই ভাল, মই ৰুমতে থাকিম মই জল্দি দেৰবছৰটো যেনে তেনে কমপ্লিট হৈ লওক
উম।
কিন্তু মই আৰু ডাবুল ৰুম কেতিয়াও নলওঁ জানা, মই কাৰো লগৰ ৰুম চুম ল'বলে নাই ছেয়াৰ কৰিবলে নাই অকলেই থাকিম।
মোৰ কিয় জানো মোৰ লগৰ বিলাকচোন নাইকিয়া হৈ হৈ গৈ আছে আগৰ লগৰ বিলাক।
তোমাৰ কোনো লগৰে নাই।
হা? কি?
তোমাৰ কোনো লগৰে নাই বোলো।
সঁচাকে ন?
উম।
সঁচাকে দেখোন। বাদ দিয়া আৰু।
নহয় আচলতে লগৰ লাগে আক। এ এজন এজনী হলো এজনী হলো দুজনী হলো
মোৰ লগত কোনো ভালকে থাকিব নিবিচাৰিলে মই কি কৰিম ক চোন
তোমাৰ ভালকে থাকাত নহয় তুমি সেইটো মিলাই ৰাখিব জানিব লাগিব। এতিয়া মোৰ মোৰ মোৰ লগৰকেইটা
অ।
দুটা মানটো মই একেবাৰে ভাল ভাল লগৰ আছে।
অ।
কিমান বেয়াকে গালি পাৰি দিওঁ, মই বোলো তহঁতক নামাতো তহঁত নামাতিবি মোক
তোমালোকৰ ল'ৰা মানুহ বেলেগ জানা নাই!
উম।
আৰু তুমি দেখোন নিজে দেখা মোক কোনেও খবৰ-খাতি নলয়।
তুমিও ল'ব লাগিব, তুমিও অকন নিজে হেই কৰি কৰি খবৰ খাতি লৈ থাকিব লাগিব, তেতিয়াতো মানে যি তুমি ইণ্টাৰেষ্টটো দি থাকিলে সিহঁও মানে লাহে লাহে সিহঁত ইটাৰেষ্ট আহিব, এইটো খবৰ লৈ থাকে। এইৰো ল'ব লাগিব।
কিন্তু তুমি নিজে চোৱা মোৰ পলিৰ কাৰণে কি কি কৰি দিছো, মই তাই ক আইেকৰ কেঞ্চাৰ পেচেন্ট। আয়েক। মই আ তাই কোৱা কাৰণে, মই আয়েকৰো চব কৰি মেলি দিছো গৈ হা।
উম।
ইমান খিনি কৰ পিছত যেতিয়া মানুহজনীয়ে পাতা নিদিব। মই আৰু কিমান পাট্তা খুজিম তুমি কোৱা? আৰু তাই অ', তাৰ পিছত নিজকে নিজে ভিক্তিম কৰি কৰি আকৌ ভণ্টি আগত দেখ খুৱাই তোমালোকৰ ভণ্টি আগত দেখুৱাই থাকে।
উম।
আন তই
নহয় মই অকল তোমাৰ তাইৰ লগৰ কথাই কোৱা নাই, তোমাৰ লগৰ কেইবজনীও আছে, তুমি এজনী দুজনীৰ লগত ভালকে আকৌ ভাল হ'বলৈ চোৱা। স্কুলীয়া লগৰ-চগৰো বহুত আছে তোমাৰ, তোমালোকৰ আগতে তোমালোকৰ লগত আগতে কেইবজনোও একেলগতে থাকা।
অ'। পাঞ্জল দা আহিছে বোলে, মা আমৌহঁতৰ ঘৰলে গ'ল নহয় ৰখা। ফোন কৰাচোন মা লে। এনেই অনলাইন দিব নে কেছ দিব? নলাইন দিলে মোক আ অ অুৱ মায়ে তোমাক অনলাইনত দি দিব মোলৈ স্কেনাৰটো দি দিবা হা। অ', হ'ব। হেল্ল'?
অ'।
পাঞ্জলদা আহিছিলে মাংস দিবলৈ।
অ'।
তোমালোকক কোৱা নাই, তোমলোকৰ নিজৰ ঘৰতে কয়লা আছে আৰু কিনো ক'ব। হয় নে?
নাই আমাৰ ঘৰৰ বস্ত ঘৰত নাখায়।
হে, কিয়?
উম। আমাৰ সেইটো আগৰ পাই নিয়ম।
আৰু তোমালোকে নিজৰ ঘৰৰ পুখুৰী মাছো নোখোৱা ন'?
অহ
পিছত যদি মই তোমালোকৰ ঘৰৰ বস্তু খাই দিওঁ?
খাবা হয়তো আমাৰ কাৰো আপত্তি নাই।
সেইটো আমাৰ আপত্তি নাই, তাৰমানে আমাৰ ঘৰ গোটেই হা? নহয় মই সেইটো নাখাৱেই।
কিয়?
বনাই খোৱাল
তোমাৰ যে নিজৰ যে কাম যে কৰা হয় তুমি তাৰ বস্তুও নোখোৱা?
নাখাওঁ।
হা! কেতিয়াবা যে এনেকে যে ব্ৰইলাৰ থাকি যায় সেয়া কি কৰা?
বেলেগক দি দিও। নহল বিক্ৰী কৰি দিও।
মই সেইটো কথা গম পোৱা নাছিলো আকৌ মই তোমালোকৰ মাছৰ কথা গম পাও।
উম।
কিন তেওঁ মোক আজিলৈকে কোৱা নাই?
ক'লৈকে একো সেনেকুৱা ওলোৱাও নাছিল যে।
অ। এইকেইদিন তোমাৰ কথা বহুত বেলেগ - বেলেগ কথা গম পাই পাই গৈ আছো দিয়া।
অ।
যেনবিলাক তুমি নোপোৱা।
অহ।
ক'বলৈ ইচ্ছাই নকৰা নে নে চান্স পোৱা নাই নাজানো আৰু।
হা?
হয় পাবো পাৰে।
পেছাত তেনে মোৰ ভয়ে আছে, কিহত বাৰু ভুল হৈ যায়?
উম উম।
হা?
হয় বাৰু।
ভালকে গম নাপালোতো মই কিবা এটা ভুল কৰি দিম।
অ অ সেইটো বুজাই বুজাব লাগিব ভালকে মই।
উম।
এইটো বহুতখিনি ভুল আছে, ভুলখিনি শুধৰাব লাগিব এতিয়া।
হয় নেকি?
অ।
এ হব দিয়া।
উম।
কাৰ ভুল? তোমাৰ নে ভুল?
তোমাৰ।
হা! মোৰ কি ভুল আছে?
সৰু সৰু কথাত তুমি ঘপককে,
হয়
বেছি ধৰণৰ হেৰি হৈ যোৱা যে ভয় খাই মেলি, কানি মেলি সেইদিনাৰ নিচিনা।
আৰু
সৰু সৰু কথাত ঘপককে খং উঠাই লোৱা। কথাবোৰ ক'লেও বুজি নোপোৱা নিচিনা কৰা। আৰু ভাত পানী ধ্যান নাই।
আৰু
চব্জি তবজি নাখায়। আৰু নাই আছে যদি মই লিষ্ট এখন বনাই থ'ম। তোমাক তাৰপৰাই মই জনাই দিম মেইল কৰি দিম। বেয়া নহয়।
হা?
বেয়া নহয়।
অ তুমি যে কলা। লগৰ লগত ভালে থকা কথা তাৰ মানে বুজাব বিচাৰিছা নেকি মই মানুহজনী বেয়া বুলি।
মই হয়তো বিচাৰ হয়তো বুজাব বিচৰা নাই মই কৈছো যে, কিছুমান সময় এনেকুৱা আহে। বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড থাকিলো তোমাৰ লগৰ,
লগৰটো লাগে হয় নাই তুমি নিজে ভাবি ছাবা।
তোমালোকৰ ভণ্টিও মোক সেইটোয়ে বুজাই আছে, তুমিও মোক সেইটোয়ে বুজাই আছা। মেইনকে দাইৰেক্ত কি বুজাব বিছাৰিছা মোক সেইটো লাগে।
মই একো বি বৌজাব বিচৰা নাই ভণ্টিয়ে কি কইছে মই গম নাপাও বাউ, কিহৰ কাৰণ বুজছো তাই?
চাগে পলি কথাটো নেকি মোৰ মতে?
উম কোন পলি?
কি?
অ কোন কলি হেনো।
হা?
নহয় মই সুধিছো তোক সুধিছিলো কোন পলি। নহয় এতিয়া তুমি সেই আছ, সেইদিনা প্ৰিয়ংকা আহিছে প্ৰিয়ংকা। তথাপিও তো তোমালে ফোন কৰিছে নহয় সিহতি।
কি?
দৰকাৰ পৰিলে প্ৰিয়ংকালৈকে ফোন কৰিবা মাজে মধ্যে। মোবাইল নাপাই তুমি মেছেজ এটাকে কৰি থৈ দিবা।
হয় নেকি?
উম মাজে মাজে মনৰ ইচ্ছা যায় ফোন!